হেল্ল'
শুনিছে নে?
অ, কি কৰি আছা?
এনে বাহিৰলে ওলাই আহিছিলো, তুমি?
অ হয় নেকি? অ মই এনেই বহি আছো দিয়া। বাহিৰলৈ ক'ত গৈছা?
এনে বাহিৰত তেনে বতাহ খাবৰ কাৰণে ওলাই আহিছিলো।
অ, হয় নেকি? অ ঠিকেই হ' আৰু এনে ভাত-চাত খালানে?
ভাত-চাত খোৱা নাই বাৰু, বনাইছো এইমাত্ৰ।
অ হয় নেকি? কি-কি বনালা আজি?
উম আজি তোমাৰ বেছি একো এনেকুৱা স্পেচিয়েল বনোৱা নাই বাৰু। ভাত বনালো, দালি বনালো, তাৰপাছত তোমাৰ সেইটো লেচেৰা ভাজি কৰিছোঁ। লেছেৰা আৰু ভেন্দি, আলু ভাজি কৰিছো। আৰু বিলাহী এইটো বিলাহী আৰু শুকান মাছৰ চাটনি বনালো।
অ-অ হয় নেকি? মই তোমাৰ এই মাছৰ চব্জি বনাইছো আজি।
কি মাছ বনালা?
ভাগন মাছ।
এ ভাগন মাছ এ, যোৱাকালিয়ে মই ভাগন মাছ আনিছিলো এ
হয় নেকি? অ তোমাৰ এই আমাৰতো মই আনাটোৱে ডাঙৰ ডাঙৰ মানে। ভাগন মাছটো, সৰু সৰু নহয় অলপ ডাঙৰ থাকা যে থাকে। সেই ভাগন মাছেই হয়। তোমাৰ অলপ
মই বেছি ডাঙৰ ভাল নাপাওঁ। মোৰ মানে এ এক এক হাত মান হ'ব লাগে। এঘাত মান হ'ব লাগে। এই এটুকুৰ খাই খুব ভাল লাগে মানে সেইটো বাচিও দিয়ে নহয়। সেইটো মানে আনি থাকোঁ, মানে সেনেকুৱা-সেনেকুৱা-সেনেকুৱা চাইজৰ খালে মানে তোমাৰ কাটা অলপ কমকে থাকে।
কি হল সেইটো সেইকাৰণে ভাল লাগে। আৰু তোমাৰ এনেই মাছৰটো কোনটো ভাগ খাই ভাল লাগে তোমাৰ? মানে এনে এ কি ভাল লাগে মাছৰ?
এনেই মাছৰটো মানে পুচ পুষ্ট পানে পুষ্ট থাকে নহয়। লেছ, লেছ নে কি কয় নহয়। সেইটোৱে খাই ভাল লাগ পায়। তুমি কি ভাল লাগে?
অ মই মাথা খাই ভাল পাওঁ।
কিয়া হোৱা? অ মাথা সেই সে অ মাছতো বেছিভাগ অ ক'ব গ'লে আমাৰ বেংগলী মানুহবোৰে বেছি খায়। আমাৰ এ ম আমাৰো খা খোৱা যায়, বহুত খোৱা যায়। বেংগলী মানুহবোৰে খাই মানে।
হয়, মই মানে তোমাৰ এই মানে গৈছিলো তোমাৰ যোৱা বছৰ। তোমাৰ মানে এইটো ৱেষ্ট বেংগল চাইডত গৈছিলো। তাতে মোৰ বাৰ ঘৰ আছে, ঘৰ আছে তাতে।
কলকাতাত মোৰ পেহী আছে, তাতে মই গৈছিলো। সিহঁতে কি কৰে মাছতো তোমাৰ একেবাৰে তোমাৰ এক কেজি, দেৰ কেজি আনে। আনকি তোমাৰ চাফা তাফা কৰিকে লৈ আনে। একেবাৰে তোমাৰ একদম ৰঙাকে ফ্ৰাই কৰে, যিমান মানুহ আছে তাহাঁতৰ কাৰণে এক এক পিচকৈ ওলায়। অলপ গ্ৰেভি বনাই, তাতে মাছ দি দিয়ে খাই দিয়ে। আকৌ দিনত কি বনাব মাছ বনাব। খাই দিয়ে। এনেই কেতিয়াবা ভাজা মাছৰ লগত খাই দিয়ে।
উম আৰু তোমাৰ এই মাছৰ কি কি মানে মুৰি ঘন্টাও বনাই মাছৰ মাথাৰ। মুৰি ঘন্টা বনায়, তোমাৰ মাছৰ তিতাও বনাই, আৰু তোমাৰ বেঙে নাৰ লগত মাছৰ তিতা বনাই ন, ভাল লাগে সেইটো খাই। আৰু ভাতৰ লগতো কেতিয়াবা ফ্ৰাই কৰি বনালে ভাল লাগে। হুম-হুম কি ক'লা?
মা মাছৰ তিতা খাইকে ভাত
অ মাছৰ তিতা মই বহুত ভাল পাওঁ। মই বহুত ভাল পাওঁ। তোমাৰ এই খাও, মানে এই বেঙেনাৰ লগত খাও।
তিতাটো তুমি বেগেনাৰ লগত বেছিকে ভাল নালাগে, তোমাৰ মাছৰ তিতাটো হেইটোৰ লগত খাব লাগে। তুমি মাছৰ যেনেকুৱা ৰাতিৰ ভাত থাকে। মাছৰ তিতাৰ লগত তুমি ভালকে ভা জি দিয়া, ভালকে ভাজি দিয়া তাৰ লগত। ইমান ভাল লাগিব নহয় ভাতৰ সোৱাদটো। এইবোৰ, এইবোৰ এক একো নিদিলেও মাছৰ তিতাটোত একো নিদিলেও তোমাৰ ইমান সোৱাদিষ্ট থাকে ন। অ, জলকীয়া দিবা, জলকীয়া আৰু নিমখটো অলপ কাৰাকে দিবা, ইমান ধুনীয়া লাগিব। তুমি ভাত এক-এক কেৰাহী ভাত অকলে খাই দিবা। ইমান ভাল লাগে। মই মানে মই ভাল পাওঁ। বেলেগৰ নাজানো, নিজৰ নিশ্চৰে সেইটো, হয় কি নহয়? কোৱা। মানে নিজৰ যাক যি ভাল লাগে সেইটোয়ে ক থা মই মানে সেইবোৰ খাই কি বিৰাট ভাল পাওঁ। যেনেকা মই মই মাছৰ কলো নহয়। মাছৰ যেনেকুৱা লাই এলেছ মাছৰ তেলটো মই ইমান ভাল নাপাওঁ, বেয়া হয় কিন্তু। এইটো নাখাবা দেই, তোমাৰ শৰীৰৰ
অ, মইতো ভাল পাও আৰু শৰীৰৰ কাৰণে হ'লেও তোমাৰ বহুত তিতাও বেয়া হয় কিন
অ নহয় মাছৰ তেলটো, মাছৰ তেলটো ক'ব গ'লে শৰীৰৰ কাৰণে বেয়া হয়। খাই বহুত মানুহে খায়। কিন্তু আমি নাখাওঁ। সেইটো ক'ব গ'লে নেচাৰে অ, এইবোৰ ফেট হয় ন, সেই
অ-অ হয়, উ কিন্তু মে ফেদ বস্তু খাই বেছি ভা ভাল পাওঁ তোমাৰ মাছৰ তেল হল মানে তেল বোৰ খাই বেছি ভাল পাওঁ আৰু তোমাৰ সেইকাৰণে ফেটটো
গাহৰি ছাগে বহুত খোৱা ছাগে?
উম-উম খাও গাহৰিটো অ, মানে গাৱৰে তেল এইটো যে থাকে ন তোমাৰ চৰবি থা
গাহৰি নাখাও। অ মই আগতে খাইছিলো। অ মই আগতে মানে মাছ, মাংস ক ' তেনেকুৱাকে বহুত খাইছিলোঁ এতিয়া মই মাছ -মাংসবোৰ খাব অলপ কমাই দিছো মাছ খাওঁ
আতছা আৰে শুকান মাছটো খোৱা নে শুকান মাছৰ চাটনি?
এই শুকান মাছ নকবা, মোক ভাতৰ লগত ডেইলি লাগে শুকান মাছ। কেতিয়াবা চাটনি বনাও, কেতিয়াবা শুকান মাছ ফ্ৰাই কৰি খাওঁ, কেতিয়াবা তোমাৰ এ তুমি গোন্ধৰ কথা এনেকুৱা নকবা দেই। বৰ বেয়া লাগে বুলি নকবা। ইমান ভা ভাল লাগে মোৰ। গোন্ধটো শুঙি থাকিব মন যায়। শীতল মাছৰ গোন্ধটো ইমান
অ শিদল মাছৰ গন্ধটো মানে তোমাৰ ভালে লাগে আৰু তোমাৰ জোল বনাই কিনে খালে ভাল লাগে। উম আৰু এই জ্বৰ-চৰ আহিলে হৃদৰ মাছৰ তোমাৰ জোল খালে ভাল হয়।
শীদল মাছটো কেনেকুৱাকে বনাই তুমি জানানে? তুমি ক ক'লে মানে তুমি নাখা নাখাবা চাগে।
তুমি চাগে গম পালে ইদল মাছ কেনকা বনাই সেই তাৰ পিছত নাখ খাবা সেইকাৰণে নকৌ দিয়া। তুমি কোৱা বেলেগ কোৱা, তুমি নাখাবা অ।
কি হুচকি বনাই নে
অ, আছে বহুত দেই। সেইবোৰ বাদ দিয়া আৰু তুমি এনে মাছবোৰৰ ভিতৰত বেছি খোৱা শুকান মাছ খোৱাটো কোনটো মাছ বেছি ভাল পোৱা শুকান মাছ?
শুকান মাছতো তোমাৰ এই জিঙি এইটো মাছ যে খাই এটা যে থাকে সৰু -সৰু চিঙি মাছ যে
চিঙি মাছ- চিঙি মাছ শুকান কৰি খায় নেকি সে চিঙি মাছ নাখায়।
মই খাইছো তোমাৰ চিঙি মাছৰ নিচিনা থাকে সৰু -সৰু চিঙি মাছ যে ত' ডাঙৰ নাহে সৰু -সৰু চিঙি মাছ যে থাকে সেইটো
এইটো মি -মিক্স বনাই চাগে চিঙি মাছ
নহয় মিক্স নহয় তোমাৰ এই চিঙি মাছৰ বহুত দাম আছে তোমাৰ এই শুকানতো লব যাবা ন তোমাৰ এনে বেলেগ শুকান মাছ
কি চিঙি মাছ পোৱা যায় নহয় চিঙি মাছ নহয় তোমাৰ সেইটো তোমাৰ নিচ নিচিলা মাছ কয় তুমি যিহেতু কৈ আছা এ সৰু -সৰু সেইটো নিচলা- নিচলা মাছ বুলি কয়। অহ, নিচলা মাছ বুলি কয়।
অহ - অহ - অহ নিচলা মাছ কয় নেকি? অহ, আতছা উম -উম সেইটো দাম আছে তোমাৰ বহুত দাম আছে।
তোমাৰ যিহেতু ফ্ৰাই কৰাৰ লগে- লগে ৰঙা হৈ যায় যে তুমি যোনটো কয় আছা অহ, তুমি যি ক'লা ছিঙি মাছ অহ -অহ তোমাৰ তোমাৰ চিঙি মাছটো ফ্ৰাই কৰিলে ৰঙা হৈ যায় না সেইটো নিচলা মাছ বুলি কয় তাক নিচলা মাছটো তোমাৰ
আৰু তোমাৰ এই কেঁচাও সেনেকুৱা ফ্ৰাই কৰিলে তোমাৰ ৰঙা হৈ যায় ন' কেঁচাও ফ্ৰাই কৰিলে ৰঙা হৈ যায় কিন্ত অহ কিয় সেইটোৰে ৰঙা হৈ যায় যে
সেইটো ক'ব সিহঁতে চাইনিজ বুলি সেইটো গম নাপাও মই কিবা এইটো থাকে চাগে এনেই- এনেইতো ৰঙা হ'লে মানে দেখাটো ভাল লাগে। হোৱাদিচো থাকে মাছটো সেইটো তোমাৰ সমুদ্ৰৰ সেইটো সম্বুধৰ উম অহ তুম অহ, ডিছকাৰেজ চোৱা।
অহ, সেইবোৰ মানে মাছ -চাছ মাৰি কিনে খাই তোমাৰ গৰম পানীত এনেকুৱা ডাইৰেক্ট দি দিয়ে ন' দিয়াৰ পিছত ওলাই মাগুৰ মাছটো মই খোৱা নাই।
মাগুৰ মাছ যিহেতু ইংলিছত কেটফিচ বুলি কয় নহয়।
অ এইটো খোৱা নাই মই।
অ কেটফিচটো তোমাৰ নেচাৰেলিটো সৰু জাতৰটো খাব পাৰি। সেইটোতো ভালেই হয়। যি যিটো যিটো মাগুৰ মাছ ইয়াত এটা আছে তোমাৰ আ চাইনিজ মাগুৰ। এইটোতো অহ বেন্দে কৰা হৈছে এইটো মাছটো এনে লোক - লোক চুকা চুপিকে বে -বেচা বেহা বেপাৰটো কৰে তাৰ মেনো মানে এইটো বেন কৰা আছে মাছটো পুৰিব সমান আছে সেইটো মাছৰ পৰা তোমাৰ কেঞ্চাৰ বেমাৰ বেলেগ -বেলেগ বিভিন্ন ধৰণৰ বেমাৰবোৰ উৎপন্ন হয় সেইটো মাছ তুমি যোনটো পুখুৰীত দিবা সেইটো পুখুৰীত বেলেগ মাছ নাথাকিব খালি হেই টো মাছো থাকিব মাগুৰ মাছে থাকিব চাইনিছ মাছ মাগুৰ হম, ছব মাছ খাই দিয়ে সেইকাৰণে সেইটো- সেইটো মা মাছ সেইকাৰণে অলৰেডী বেণ্ড কৰা আছে সেইবোৰ মাছ খাব নালাগে। সেইটো ক'লো বাৰু তোমা
আৰু এই কুচিয়া মাছটো খাইছ নে কুচিয়াটো মাছ বৰ ভাল লাগে মোৰ কুচিয়া মাছ
কুচিয়া মাছ মই খোৱা নাই হা বাৰু মই দেখিছো কুচিয়া মাছ আজিলৈকে ধৰিয় পোৱা নাই
খাইছিলো এবাৰ তোমাৰ কুচিয়া মাছৰ তেজ খাইছিলো মই সেইটো মানে কাটি কিনে তেজ খাব লাগে।
হে নক'বা এনেকুৱা। মই মাছতো এইটো কুচিয়া মাছ দেখিলে মানে বেলেগ কিবা এটা মানে ভাৱত আহে। সেইকাৰণে মই কুছিয়া মাছ হ্ হ্ সাপ-সাপৰ নিচিনাও লাগে আৰু তোমাৰ বেলেগকে হিলি থাকে। চিকেন সহায় পুৰা মানে সাপৰ নিচিনাই, এই বা নকবা একবাৰ কুচি কতিয়া মাছ পাইছিলো মানে আমিতো পথাৰত কেতিয়াবা মাছ মাৰো ন। পথাৰত মানে কুচিয়া মাছ ধৰিছিলো মই। এ ভয় লাগি কি মই কুচিয়া মাছ ফেলায়কে মই পলাইছো। হি হ নকবা আৰু এইটো বৰ
চব্জি বৰ ভাল লাগে তোমাৰ কুচিয়া মাছৰ। এই ইমান বিৰাট টেষ্টি লাগে সেই টো খাই চাবা এবাৰ। বৰ টেষ্টি লাগে আৰু তোমাৰ
অ এ এ ন নাখাও, নাখাও, সেইবোৰ নাখাও। এইবোৰ কুচিয়া মাছটো নাখাও মই। আগৰ পৰাই ভয় লাগে আৰু আমি নদীত যেতিয়াবা বৰশী মাৰো ন। তেনেকুৱা বৰ মানে কি ইমান বাৰ আমাৰ সিপিনেও সাপ চাপ উঠ উঠি যাই নহয়, সেইকাৰণে মই সেইকাৰণে মই কুচিয়া মাছটো ভাল নাপাওঁ। এ তেনেকুৱা সাপটো মানে সাপে খায় বৰশীটো। অ, আমাৰ মানে ইয়াতে ডাঙৰ নদী আছে, আহ মাৰি থাকো আৰু।
অ, মই এবাৰ মাৰিছিলো। কিন্তু মানে মাছ ফাচাই নাই। সেইবাৰ এবাৰ এনে ট্ৰাই কৰিছিলো এ মোৰ লগৰ লগত কিন্তু এ
জীৱনত চব বস্তু ট্ৰাই কৰিব লাগে। জীৱনত এভৰিথিং ইজ মানে মানুহে কয় নহয় হেৰিটো মাছ মৰা হওক। এইটো এটা এনজয়মেণ্ট হয়। যেনেনে ক'ব গ'লে মাছ মৰা, মাছ ধৰা সেইটোতো হয় বাৰু। মাছ মাৰি কোনো ক কাৰোবাক ভাল নালাগে কিছুমান আছে ভালো নাপায়।
উম-উম, হয়-হয়। ম মই ভাল পাওঁ। ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ, দিয়া তোমাৰ লগতো কথা পাতি ভাল লাগিল, ধন্যবাদ।